অ' মই আপোনাৰ এই যাবলৈ ওলাই আছিলো জেগা এটাত। মানে ড্ৰেছ পোছাক পিন্ধি আছিলো আৰু মানে চোলা তোলা পিন্ধি লওঁ, উম।
আচ্ছা, বাকী হেৰি। মই আপোনাৰ ব্লগ এটা চাই আছিলো এই ট্ৰেভেলিঙৰ ব্লগ এটাৰ ওপৰত চাই আছিলো অকমান ভাবিছিলোঁ এই মানে গৰমৰ দিনততো এতিয়া ইমান চামাৰ ভেকেচন ন' এতিয়া এইখন গৰমত কৰ'বাত এ ভাল ভাল জেগাত ট্ৰেভেলিং কৰিব যাব পাৰি ফুৰিবলে। সাগৰে মানে নদী চদী। পাৰত সাগৰো নাই মানে ক'ৰবাত বিছ চিচ ব্ৰিছ চিচ সেইবিলাকত যাব পাৰে ন'। হয় ডাঙৰ ডাঙৰ, ডাঙৰ ডাঙৰ পাৰ্ক বিলাকত যাব পাৰি।
উম।
তেনেকুৱা জেগা মানে ক'ত ক'ত আছে ভাবি আছিলো তাকে তাৰ ওপৰত মই ৰিচাৰ্জ কৰি আছিলো মানে। মই‌‌ বোলোঁ আপোনাৰ লগত অকণ পাতো কথাটো।
হয় হয় হয় হয়। মই তাকে ময়ো ভাবি আছিলো বোলো ট্ৰিপ এটাকে বোলো এইকেইদিনতে যাওঁ মানে ঘৰত থাকি অলপ আমনি লাগিছে সেইটো কাৰণে ভাবিছো বোলো অলপ ওলাওঁ আৰু। মই আপোনাৰ হেৰিলে যাওঁ বুলি ভাবিছিলো এই এই মানে এইকণতে এ তোমাৰ ভাল এটা মানে চিনাৰি এটা আছে মানে কি কয়। একদম পাহাৰ আছে ওচৰত, আপোনাৰ নদী চদী আছে আৰু। জেগাটো, অ' যদি কয় এনে আমি চেকবান বুলি কওঁ জেগাটো এতিয়া এনেকেতো আপোনালোকে চিনি নাপাব পাৰে। তেওঁ কৈ দিছে মানে জেগাটো মানে
চিনি নাপাওঁ।
অ মানে চাইডত এনেকে ফৰেষ্ট টাইপত আছে আৰু ইফালে এখন ধুনীয়া নদী এখন আছে মানে, বৰ ভাল জেগা। মানে, যাবলে ভাল মানে আৰু। বহুত মানুহ যায় তাত বহুত আপোনাৰ, টুৰিষ্ট বহুত যায় মানে তাত।
উম। মই তেনেকে অ কওঁক কওঁক।
আপুনি এ গৈছে নে এনেকে মানে আগতে ক'ত গৈছে এনেকে? কাৰণ এতিয়া যাবলৈ ভাবি আছে, অ যিহেতু ট্ৰেভেল কৰা মানুহ।
উ
হয়-হয়-হয়।
মইতো এনেই আপোনাৰ অসমত মানে বহুত জেগাই ফুৰিছো আৰু। নুফুৰা জেগা নায়েই আৰু এনে পৰা আৰু কিছুমানে আছে আৰু। কিন্তু বেছিভাগ মই আপোনাৰ হেৰি থকা জেগা বিলাক ভাল পাওঁ মানে বেছিভাগ জেগা যাওঁ মানে হেৰি পাহাৰ অঞ্চল য'ত মানে ডাঙৰ ডাঙৰ জান-জুৰি বিলাক থাকে এ তেনেকুৱা জেগাবিলাক ভাল লাগে, নদীৰ পাৰ, নদীৰ পাৰত ভাল লাগে, তেনেকুৱা জেগাবিলাক ভাল লাগে, তেনেকুৱা জেগাবিলাক মই বেছিকে চাওঁ। এ আৰু এই মোৰ মানে ইনষ্টাগ্ৰাম হওঁক ফেচবুক হওঁক য'ত যতে-ততে মানে য'তেই অপেন কৰো মানে অকল এই ট্ৰেভেলিং বোৰে দেখুৱাই থাকে। হয় সেইটো কাৰণে মানে মোৰ মানে মনতো মানে বেছি গৈ থাকে মানে ট্ৰেভেলিং লৈ আৰু একে সোপাকে চাই থাকো
হা-হা-হা হয়-হয়-হয়।
এনে আপোনাৰ আগতে প্লেনিং প্লেনিং কৰা হয় আৰু বহুত জেগাত যোৱাত। কিন্ত আৰু যাবলে লগৰ পোৱা নাযায় যে সেইটো কাৰণে প্ৰব্লেম হৈ যায়, বহুত কেনচেল হৈ যায়।
অকলে গৈ ভাল নালাগে। মানে লগ হ'লেহে ভাল লাগে ট্ৰেভেলিঙত। আৰু এটা সেই বুলিয়ে নহয় আৰু চে তি পাৰ্পচতো লগৰ লাগে কাৰণ অকলে যোৱাতকে মানে বেছি সি এটা ভাল আৰু নহয় জানো?
হয়-হয়-হয়।
হয়।
মই মানে কি হয় অ এতিয়া ধৰি লওক বেছি এটা এক মাহত বা দুই মাহত হ'লেও এটা মানে ট্ৰিপ এটা কৰিব লাগে আৰু গ্ৰোপ ট্ৰিপ এটা তেনেকে পাবো মানে। কাৰণ মানে কাৰণ মানে ইয়াৰ মানে হেৰিটো স্কপটো বহুত মানে ডাঙৰ মানে ট্ৰেভেলিঙৰ।
নিশ্চয় উম।
উম কাৰণ মানে এতিয়া আমি যেতিয়া আমি মানে এ ভাল লাগিব ন নিজৰ এতিয়া ধৰি লও আপুনি এ নতুন এটা জেগাত গৈছে, নতুন এখন নদীৰ পাৰত বহিছেগে গৈ, অচিনাকি জেগা, অচিনাকি জেগা, কিন্তু অ তাৰ মানে ভাইৱটো লৈছে মানে কেনেকুৱা লাগিছে ভাল লাগিছে। আকৌ এইফালে আপুনি মিজোৰাম-চিজোৰাম হৈ গ'ল অ তেনেকুৱা মিজোৰাম-চিজুৰামৰ জেগা বিলাকত গৈছে, নাগালেণ্ড চাগালেন্ড ভাল ভাল জেগা আছে ন তাত, তালৈ গৈছে বোলে তাৰ মানুহ বিলাকৰ লগত কথা সুধিছে মানুহবিলাকৰ ভাষাতো জানিব পাৰিছে।
হয়।
নতুন এটা এক্সপিৰিয়েঞ্চ বনি গৈছে ন তাত। উম আকৌ উহ মানুহবিলাকৰ সাচ পাৰ হওক মানুহবিলাকৰ এতিয়া খাদ্য সিহঁতেতো অসমৰ মানুহবিলাকে যেনেকে খায় তেনেকেতো নাখায়।
হুম হু সেইটো
তেনেকুৱা ধৰণৰ খাদ্যবোৰ অ তেনেকুৱা ধৰণৰ খাদ্যবোৰ যোনবোৰ সিহঁতৰ পৰম্পৰাগত খাদ্য সেইবিলাক চে দেখা পাব সেইবিলাকৰ তে জানিব আৰু আম উম মানে তেনেকুৱা এ এক্সপিৰিয়েঞ্চবোৰ যেতিয়া পাব নহয় তেতিয়া মানে ভাল লাগি নিজৰ এটা অভিজ্ঞতা হ'ব। জানিব পাৰিব আৰু লগতে ফুৰাৰ কাৰণে আপোনাৰ ফুৰিতো ভাল লাগিলেই, জানিও ভাল লাগিলে আৰু প্লাছ এম এ এই কি বুলি কয় এখেতৰ বিষয়ে এখেতৰ এক্স তাৰ যোনবিলাক পৰম্পৰা আছিলে সেইবিলাকো দেখিছে। দেখিবলৈ পাব। ত' চবফালৰ পৰা মানে প্ৰফিটেবোল হৈ যায় মানে।
উম নিশ্চয়, হয় হয় দেম আৰু কাৰণ এইটো ক'ব গ'লে চাওকচোন বাৰু, এ এটা মানে জীৱনৰ পাঠ বুলি ক'ব লাগিব মানে ইয়াত টেভেলিংটো। নহয় জানো, মানে কি হয় অকল যদি ঘৰতে যদি থাকিবা অলপ যদি নি বহি মেলি থাক কে, একো মন - চনো ভাল নালাগে বা বহুত বৰিং ফিল হয়। আৰু হ মাইণ্ডটো মানে টটেলি ফ্ৰেছ নাথাকে আৰু যেতিয়াই ওলাই যায় কি ভাল লাগে। আৰু এটা চাব মানে কি হয় এতিয়া আমি যেনেকে এডোখৰ চ আপুনি যেনেকে ক'লে ইয়াৰ তাৰ চিটটো মানে য'ত বেলেগ জেগাত যাওঁ তেতিয়া তাৰ সাজ - পাৰ পৰা ধৰি খোৱা - বোৱা চব চেঞ্জ হৈ যায়। আৰু সেই বস্তুটো চাবাচোন যেতিয়া আপুনি গুচি যাব ন, যোৱাৰ লগে - লগে যোনটো নতুন ঠাই পাব সেই ঠাইতো যেতিয়া এইবিলাক দেখি যাব, চাবচোন কিবা এটা এক্সাইটেড লাগে। মানে লাগে ঔ বা। অ হ হ', সেই বস্তুটো মানে বহুত ভাল লাগে দেই। মোৰ তেনেকে যোৱা হয় বাৰু, এম অসম খন বিভ গৈছো, বিভিন্ন জিলাসমূহলে গৈছো কিছুমান কিছুমান। কিন্তু অসমত সেইটো মানে প্ৰায়বিলাক এটাই চালো মানে অলপ হেৰিবিলাক একেই থাকে কিন্তু বাহিৰত কিন্তু মই এবাৰ যাব মন আছে, মই তেনেকে যাব পৰা নাই এতিয়ালৈকে। আপুনি যেনেকে ক'লে এফালে মোৰ এতিয়া যদি সচাকে যদি কয় ন, মোৰ এতিয়া মেইন হৈ আছে যাবলৈ মন গৈছে ছিকিমলে কাৰণ মই ছিকিম অহ' হয় মানে ইমান শান্ত চি একদম ষ্টেট গত লাগে মোৰভাগৰ।
শান্ত আৰু পুৰা হাইজেনিক চফা।
হয়, হয় মানে তাত ৰিল - চীলবোৰ পাই থাকো, যিহেতু ছচিয়েল মিডিয়াতো অলৰেডি পামেই। তাত মানে কি হয়, তাৰ যোনটো এটা নাইট ভিও এটা ওলাই ন যেনেকে টাউনখনৰ মাজত বা এটা দিনতে হওক বাৰু মানে যিটো এটা মা নে অ', ভাইব এটা আনে ন, সেই ভাইবটো বহুত যেন কিবা এটা ভাল লাগে। তাকে মই ভাবি আছো, এবাৰ চাগে পাৰিলে যাম, অলপ ঠাণ্ডা দিন মানতে উইন্টাৰ চিজন যেতিয়া আহিব ধুনীয়াকে বোলো যোৱাত মাথা মাৰি আছো ভালকে।
হয়।
আপুনি এনেই বেফাৰে ক'ত কৰি আছে? এনে যাবলৈ ক'ত বিচাৰি আছে এতিয়া?
মই সেই তেনেকে আপুনি যোনটো ক'লে সেইবিলাক সেইবিলাকৰো মোৰ আগতে প্লেনিং আছিলেই, এতিয়া বৰ্তমান নাই আৰু, এতিয়া আপোনাৰ বেলেগ বেলেগ যোৱাত প্লেনিং আছে, এতিয়া মানে তেনেকুৱা জেগাত নহয়, এতিয়া মই মানে ক'বাত জাষ্ট ফুৰিব যাম আৰু, বেলেগ জেগাত যাম মানে ত' হাৰীয়া অঞ্চল বা হেৰি থকা তাইপৰ তেনেকুৱা নগলেও হ'ব জাষ্ট মানে বেলেগ বেলেগ এ মই ক'লো যেনেকে বেলেগ বেলেগ জাতি হওক, বেলেগ বেলেগ আহ', খাদ্য সাজপাৰ এইবিলাক মানে এক্সপেৰিয়েন্চ কৰিমগে আৰু, তেনেকে এতিয়া ধৰি লওক এতিয়া ধৰি লওক আপুনি কেতিয়াবা আপোনাৰ কলেজ যেতিয়া কলেজত মানে ক্লাছ চলি থাকে। কলেজৰ টাইমত মা মাথা চাথা বেয়া হৈ চাগে ন, ত' সেইটো মানে ফ্ৰেচ কৰিবৰ কাৰণে যাম বুলি ভাবি আছো আৰু, একজামৰ পিছত আৰু। মোৰ কাৰণে যোনখিনি আমি ষ্ট্ৰেচ লম ন সেইখিনি পিছত যাতে ৰিলিফ কৰি থৈ আহিব পাৰু আৰু, তাত চাই মেলি পাতলা কৰিবলে। ত' একচুৱেলি সেইটোৰ কাৰণে ট্ৰেভেলটো বহুত ফাইদেমন হয়।
আ', বহুত বহুত উম', আৰু ত' এইটো চাবা চোন মানে এইটো পাতলাও কৰে মনটোও ভাল কৰে আৰু লগতে চাবচোন এটা মানে মেমৰিজ এটা বনাই দিয়ে মানে কেতিয়াবাও কবলৈও ভাল হ'ব আমি ইমানত গৈছিলো তেতিয়া এনেকুৱা হৈ আছিলে হয় নাই অ আৰু এক্সপিৰিয়েঞ্চটো বা থাকিলে লাইফ লাইফত আৰু লাইফতো নুঘুৰিলে একো কাম নাই
এটোৱে হয় হয় ঠিকেই কৈছে লাইফত মানে এইটো লাই টাইম এক্সপিৰিয়েঞ্চ থাকি যায় আৰু।
অহ', ক'ব পাৰি।
আপুনি নিজৰ ল'ৰা ছোৱালীক পিছত ক'ব পাৰিব আমি ইয়াত গৈছিলো আমুকত।
তাকে, তাকে, তাকে, আৰু তাতো মানে কিবা এটা যদি জানিব লগা থাকিলেও কৈ দিলে, যে ইয়াত তেনেকুৱা হয় দেই, বা এনেকুৱা এনেকুৱা কথা, উম', সেইবিলাক ভাল লাগে দেই ট্ৰেভেলিং টো বেষ্ট আৰু মোৰ তাকেই হয়
এনে আপুনি চ'ল' ট্ৰেভেলিং ভাল পায় নে নে গ্ৰুপ ট্ৰভেলিং বেছি ভাল পায় বাৰু
যদি ক'ব যায় যদি এনে যদি এ সদ্যহতে মইতো গ্ৰুপ ট্ৰেভেলিঙে প্ৰেফাৰ কৰিম কাৰণ গ্ৰূপত যোৱা হেৰিটোৱে বেলেগ মই মানে বহুত ভাল পাওঁ মই চ'ল' ট্ৰেভেলিং মানে ক'ব গলে মই আ যদি কয় ন ইয়াৰ পৰা যদি অকমান যদি যাব লগা হয় ন দহ কিলোমিটাৰ পোন্ধৰ কিলোমিটাৰ মই তেতিয়া লগৰটোৰ লগতহে যাও সেইটো হিচাপত চাব গ'লে মই গ্ৰুপ ট্ৰেভেলিঙে মোৰ কাৰণে ভাল পাম। আপুনি কি কয়
ময়ো একেই মই গ্ৰুপ ট্ৰেভেলিং ভাল পাওঁ আৰু মই বেছিভাগ আপোনাৰ। ক'ৰবাত যদি বহুত দূৰত যাব লগীয়া হয় তেতিয়া মই জাৰ্ণি কৰিবলৈ হ'লে আপোনাৰ ট্ৰেইন ট্ৰেইন জাৰ্ণি ভাল পাম মানে লং ট্ৰেইন জাৰ্ণি উ
হয় হয় হয় মই ট্ৰেইনতকে ট্ৰেইনটো ভাল দে ট্ৰেইনত গৈ ভাল লাগে মানে ইমান আৰামত গৈ থাকিব পাৰি। মই সেইটো হিচাপত মই বাছটো বেছি ভাল পাওঁ মানে আ হা।
বাছটোদি গ'লে মানে কি হেৰি হয় অলপ প্ৰব্লেম হয়।
প্ৰব্লেম হয় কিন্তু হেই। টো আৰু মই হেইটো হেৰি কৰিব পাৰো মানে হে হে মানে ট্ৰেইনত মানে কি হয়। একেটা হেৰিয়তে গৈ থাকিব লাগে যে কিন্তু বাছত মানে কি হ'ল। গৈ থাকিলে কি হয় বিভিন্ন যায় মাজে মাজে যায় ন সেইটো কাৰণে মানে কি হয় বস্তু কিছুমান দেখি। দেখি যাওঁ মানে কিছুমান বজাৰ চজাৰ বোৰ দেখি যোৱা হয়। বা নহ'লে কিছুমান ৰাস্তা কাষৰ কিছুমান অ দোকান চোকানবোৰ। কেনেকে কেনেকে বনোৱা হয় বা কিছুমান নতুন নতুন মানে ডিজাইনৰ ডিজাইনৰ কিছুমান দে। দেখি যোৱা যায় মানে বাটে বাটে সেইটো কাৰণে মই মানে বাছ বেছি ভাল পাওঁ। কিন্তু ট্ৰেইনত অকমান মানে উল্টা হয় সেইটো কাৰণে মই।
হয় হয় ঠিকে কৈছে বাৰু আপুনি কথাটো ন। হোৱাও নহয় সেইটো হয় তেনেকুৱা আ হ কিন্তু হেৰি আৰু। মই ভাবো আপোনাৰ এই। বাছত যদি যায় মানে বাছত এই গৰমৰ দিনত যদি ট্ৰেভেল কৰে তেতিয়া নোৱাৰি ঠাণ্ডা দিনত পাৰে। কিন্তু গৰমৰ দিনত সেই বাছৰ মানে জেগা হেৰি। এইটো এইটো বস্তুটো সৰু হৈ যায় ন টো প্ৰব্লেম হয় মানে অলপ। ইমান গৰমত নোৱাৰি মানে চাফ'কেচন হৈ যায় ইমান দুৰ লং জাৰ্ণি ট্ৰেভেল। কৰিলে অলপ প্ৰব্লেম হৈ যাব।
অ সেইটোত হয় দেই সেইটোত কিন্তু ৰেল কিন্তু মই প্ৰিফাৰ কৰিম। সেইটো ঠিকেই কৈছে বাৰু এনে সৰু সৰা এটা মানে। চাৰিশ কিলোমিটাৰ বা তিনিশ কিলোমিটাৰ যদি ট্ৰেভেল কৰে তেতিয়া কাৰনে মানে বাছটো বেয়া নহয় মানে।
অঁ তেতিয়া কাৰণে প্ৰব্লেম নাই।
অ।
হয়।
হয়। অ হেৰি তেতিয়া ঠিক আছে দিয়ক মই মানে দেৰি হ'ব নহ'লে এতিয়া দেই। মই ওলাই লওঁ ওলাই আছিলো যে হয় হয়। ঠিক আছে ঠিক আছে তেন হ'ব হ'ব কৰিম কৰিম নিশ্চয় হ'ব। উম উম হ'ব হ'ব।